হেল্ল'? কি কৰি আছ, অ' ভালে আছো! তোমাৰ ভাল?
অ', ভালেই।
অ', কি কৰি আছা?
এ এনে বহি পেলাই চাহ একাপ খাব লৈছো।
অ', মাহঁতৰ ভাল।
উম, ভালেই! আপোনালোকৰ ভালনে?
অ', ভালেই। ঘৰতে আছা নে কি?
অ',
ল'ৰা ছোৱালী ঠিকে আছে?
ল'ৰা ছোৱালী ঠিকে আছে অ'।
অ', এতিয়া স্কুল বন্ধ নহয়?
আহ স্কুল বন্ধ অ' স্কুল এয়া বন্ধ দিছে।
অ'।
খেতি বাতি খেতি বাতি ৰুবলৈ যোৱাই নাই। হেৰি খেতি কৰিমহে লাষ্টলৈ শাওনত দেৰি আছে আৰু। কৰা। তোমালোকৰ ফালে ৰুই আছ নে কি?
আমাৰ ফালে ৰুই আছে অ'। আমাৰো সেই ৰুব হৈছে অ' আঠ ছাব্বিশ তাৰিখৰ পৰা বোকা দিব আৰু।
আহ।
সময় পোৱা নাই সেইকাৰণে নিজৰ কামটো কৰি ল'লে কৰি লৈ পেলাই যেনিবা খেতিত লাগিব আৰু।
অ', অহ তাকে আমাৰ সেই আম আমাৰ দেওবাৰ মানৰ পৰা দিম বুলি কৈছে। তাকো হয় দাদা আহিলেহে হ'ব হেৰি হৈ আছে। তেওঁ অহা নাই যে ঘৰত আকৌ এইবোৰ কঠীয়া তুলিবলৈ মানুহ নাই যে। সেইটো কথা উম দাদা আহিলেহে খেতি ধৰিম।
আমাৰ মানে এইবাৰ সেই আধি দিবলৈ নাপালো যে ঘৰতে কৰিব লাগিব।
অ'
উম খোলক, ঘৰলে উম সিদিনাখন গৈছিলো চাৰি তাৰিখৰ দিনাখন।
অ'
ঘৰতে সকাম আছিলে বত্তাহ'তৰ ঘৰত। তাৰপিছত গৈ পেলাই সেই তেতিয়াই গৈছিলো, তাৰপিছত যোৱা নাই আৰু থকাকে যোৱা নাই আৰু। যাম আৰু এই খেতি উঠাৰ পিছত কেইদিনমান তেতিয়া এজনো ঘৰত থাকিব, মাও মানে গাটো ভাল নহয় শাহু মা।
অ'
হেই হ'ল ফ্ৰেকচাৰ হ'ল মানে ৰাজহাড়।
অ'
তাৰপিছত হেৰি নোৱাই নোৱাৰে নোৱাৰে। মানে কি হয় মানে বেডৰেষ্ট দিছে মানে ডক্তৰে। তিনি মাহ মান বেডৰেষ্ট দিছে। অ'
তাকে আমাৰ মোৰো ব অসুবিধা মায়ে সেঈ বনাইছে হ'লেওঁ মাও অসুখ বহুত দিনৰ পৰা। যেন তেনে উঠি মেলি কৰিছে আৰু ৰন্ধা বঢ়া সৰুৱে বাবা ঘৰত থাকে আৰু মানুহজন নায়েই, এ হয় তেনেকে উম খৰ আগত কেইটামান বনাই মেলি আৰু দিছে খাই বৈ মেলি ওলাই আহিছো অকমান এই ওচৰৰ মানুহ এঘৰলে।
অ' মই আকৌ সেই ভাত পানী বনাওঁ ৰাতিপুৱা এইজন লগতে খালো এজনো কামলৈ গ'ল তাৰপিছত ওলাই মেলি তাৰ পিছত ঘৰৰ কাম' ছোৱালীকো শুৱালো, আকৌ ছাগলী সাতটা নহয়। ছাগলী কিতা আকৌ বৰষুন দিলে হেৰি, গোটৰ সেই আপুনি গোটত আছেনে?
মই গোটত আছো। ভিঅ'ত নাই ভিঅ' গোটত নাই। হয়ে
তাৰপিছত সেই দহ হেজাৰতটো পাইলানে? গো
আমাৰ দহ হেজাৰ আমাৰ নাই নহয় মই ভিঅ' গোটত নাই যে।
অ' কেলে ভিঅ' গোটত নুন উ ন থকাও আমাৰ ইয়াত পাইছে। আমাৰ আগফালৰ ঘৰৰ মানে ভিঅ' গোট
পাইছে আমাৰ হেৰি অ যিজনী ভিঅ' গোটৰ ছেকেটতৰি সেইজনী হে হে কৈ নিদিয়ে মানে ভিঅ' গোটত সোমাবই লাগিব বুলি বাধ্যতামূলক কৰে। তাৰিছতে সেই নহু মানুহ বাকী বিলাকে কৰে চবতে কৰে আমাৰ ইয়াতহে, মানুহজনী কিবা অহংকাৰী নিছিনা সেইকাৰণে নকৰে।
উম
বেলেগ বৰ খাতি বাতি কৰি থাকিব লাগে সেইকাৰণে হেৰি
এইবাৰ আকৌ পঁচিছ হোজাৰটোৰ কাৰণে অ' দহ হেজাৰতো পোৱ বিলাকেহে পঁচিছ হাজাৰ
অ' অ' দহ হেজাৰতো পোৱাবিলাকেহে পঁচিশ হেজাৰ
অ' আকৌ আপোনালোকে এইবাৰ হেৰি সুধি চাবচোন নহবা। নহবা কামবোৰ এৰা খালে এৰা খাই যায় যে
তাকেহে আমাৰ এই এনে বেং লোন যাতে আমি পাওঁ বেংকৰ পৰা ল'লে আমাৰ ভিঅ' গোটৰ আণ্ডাৰত নাই।
টো ধৰি লওঁক পাব লগীয়া ন চবতটো আমিটো এনে গোটত আছ তাকেইটো ধৰি লৈ হেৰি কৰিছো।
অ দিয়ে দিয়ে বেলেগত দিয়ে আমাৰ এই চিমেণ্ট চাপৰি সেইফালে হেৰি এজনী আছে বা এজনী আছে সেইজনীও কৈছে সেইফালে মানে তাই কৈছে তাইয়ে হেৰি যেনিবা। ভি অ গোটৰ তাই কৈছে আমাৰ ভি অ গোট বুলি কথা নাই অনলাইন চবকে কৰি দিছো চবেই পাইছে।
আমাৰ এইখিনি ইয়াতো মানে মানুহ মানে গো গোট এটা মানে ভি অ গোটত নাইয়েই। তাৰ পিছত এ ভি অ গোটত মানে পইচাটো সোমোৱা আগে আগে ভি অ গোট ত সোমাইছে আও তাৰপিছত নামটো এণ্ট্ৰি কৰিছে দহ হেজাৰ পাই গৈছে গ
ই আমাৰ আমাৰ এইখিনি ভি অ গোটৰ হেৰিজনী বেয়া সেইকাৰণে আমি বৰ আৰু সিহঁতৰ লগত টাৰ্মছ
অ আৰু বেলেগ আছে নহয় কন্টেক্ট কৰি চাবচোন বেলেগ কি
আমাৰ ইয়াত নিদিয়ে আকৌ তেনেকে এনে ব্লকত গৈ পেলাই কৰিব পাৰি অনলাইন।
অ গু অ কৰি চাবচো চোন নহ'বা ন।
অ তোমালোকৰ খেতি-বাতি ওচৰতে নে কিনো?
অ ওচৰতে।
কৰি আছা নে নে ঘৰতে আছা?
এতিয়ালেকে একো কৰা নাই আৰু। ভাবিছো আৰু কিবা কিবি কৰিম বুলি। খাৰলি অলপ বনাম বুলি ভাবিছো আমাৰ গোটটোৱে মানে।
সেবোৰ ব্যৱস্যাই চবৰে কৰিব পাৰি যি কৰো বুলি কোৱা। আজিকালি চবতে সুবিধা।
অকমান সৰু হৈ আছে যে দুবছৰ হৈছেহে। সেইকাৰণে মানে এতিয়া অলপ কামবোৰ মানে কৰিব পৰা নাই আৰু সেইকাৰণে অলপ হেৰি হৈ আ ছে অকমান ডাঙৰ ডাঙৰ হ'লে ভাল আও কামবোৰ কৰিবলে।
তাকে এইবোৰ ল'ৰা-ছোৱালীবোৰ ঘৰত থাকিলেও আৰু স্কুল গ'লেহে নিশ্চিন্তমনে কিবা এটা কৰিব পাৰি।
হয় বৰ দিগদাৰ কৰে মানে অকমান তাই ইচ স্কুলত দিব পাৰিলে মই কিছুমান কাম কৰিব পাৰিম আও এতিয়া মানে সৰু হৈ আছে যে কামবোৰ কৰিব নোৱাৰা হৈছো তাইও মানে অলপ আমনিবোৰ বেছি হয় এতিয়া
অ। ছোৱালী কেইবছৰ হ'লনো?
ছোৱালীৰ দুবছৰ সম্পূৰ্ণ হৈছে। জুনৰ আঠাইছ তাৰিখে।
অ। তাকেহে। খোৱা-বোৱা কৰিলো অ। অ। ' তুমি পথাৰলে যাব লাগে নে ৰোৱনী লগাই?
নাই নাই ৰোৱনী।
অ মানুহজনে কি কি কামত ধৰি আছেনো মানুহজনে?
এই সৰু-সুৱা। আমাৰ সেই মানুহজন হেৰি মানে মিস্ত্ৰী কৰে। উম তেনেকুৱা আৰু।
অ
ঘৰ-চৰবোৰ ঠিকালে লয় আৰু ডাঙৰ ডাঙৰ বিল্ডিংবোৰ তেনেকু কুৱা।
তাকেহে কিবা-কিবি এটা কৰি থাকিলে ঘৰতে এনে থকাতকে ব্যস্ততা।
তাকেহে মানে কি হয় এজনৰ ইনকামত নচলে ন ঘৰখন। উম বহুত দিগদাৰ হয় মানে মানে কি মইয়ো মানে কিবা এটা কৰিম বুলি ভাবি ভাবিলেও মানে কি ছোৱালীজনী এতিয়া সৰু হৈ আছে যে তাই ডাঙৰ হ'লে কিবা এটা ভাবিম আও মানে কাপ পোৰ চিলোৱা মেচিন এটা আনিম বুলি ভাবি আছো।
অ মই এনেই তাত কুত বওঁ এনেকে উম, আচাৰ-চাচাৰ তেনেকে কৰি পেলাই হেৰি কৰো আৰু আজিকালি ঢেৰ সুবিধা নহয়।
সুবিধা আছে। অ' মানে কি মেচিন শিকিবলৈও সেই! উম, অ' লখিমপুৰত দি আছে কিন্তু মোৰ ছোৱালীজনী অকমান ডাঙৰ হোৱালে বাট চাই আছো মানে। তাইক এতিয়া এৰি থৈ যাব লাগিব। তিয়াতো এৰি থৈ যাব নোৱাৰোঁ ন'। তেতিয়া মই স্কুলত দিলে তাইক মই এৰি থৈ যাব পাৰিম! তেনেকুৱা হয়। এতিয়া আকৌ ঘৰত মানে অকলশৰীয়া যে, ল'ৰা এজনে যে, বৰ দিগদাৰ মানে। এজনেও নকৰিলেও নহয়! মোৰ আকৌ ঘৰত নাথা কিলেও নহয়। মাই আগতে ইটো-সিটো কৰি দিয়ে! এতিয়া মানে একো কৰিবই নোৱাৰা হ'ল যে।
উম।
উম, সেইকাৰণে অকমান দিগদাৰ এটা হয় আৰু। ছাগলী সাতটা, গৰু চাৰিটা, গোটেইকেই টাকেই মিল চাব লাগে। গৰু এতিয়া মানে কি ঘাঁহ-চাহ অভাৱ।
মোৰো, মোৰ হেৰি হয় আকৌ হাঁহ পোহা নাই বা হাঁহ চাবলৈ মানুহ নাই তাৰপিছ গৰু আছে বাৰু। গৰু হাল বোৱা গৰু পৰা ধৰি গাখীৰ খিৰুৱালৈকে, পোৱালিলৈকে হাঁহ আছে কেইটামান। তাৰপিছত ছাগলীয়ে তিনিটা আছে। তাকো সুবিধা যদি তাকে কৰিছোঁ আৰু ল'ৰা ছোৱালীয়ে ন কৰে, যি কৰিবগে লাগে! খটিয়াই-মটিয়াই থাকিব লাগে। পথাৰত দিবগে লাগে। বাৰীত নাথাকে ছাগলী যিকিতা। পথাৰে হৈ আলিয়ে-চালিয়ে দি থওঁ! তাতে চৰিব লাগিব।
আমাৰ ছাগলী হেৰি এৰাল দি থৈছোঁ অকমান আগতে এৰি থওঁ। এতিয়া কঠীয়া এ সিঁচিলো যে, কঠীয়া সিঁচাৰ পিছত কঠীয়া খাবলৈ যায় সে এয়াতে এতিয়া হেৰি উম, বাৰীতে এৰাল দি থৈছোঁ। পেট নভৰেই দেখোন ছাগলীকেইটাৰ। ক্ষীণাই যায়। এই বাৰীত জনীও ছাগলীবোৰ বৰ ক্ষীণ, গৰু-ছাগলীবোৰ বেয়া লাগে অ'। ক্ষীণাই মেলি যায় যে। এনে হেৰি হ'লে টেনচন নাই।
অ', বাকী আমাৰ এই ইহঁত বিলাকৰ ঘৰলৈ
অ', যোৱা নাই, বহুত দিন যোৱাই নাই! যাবহে লাগিব। মাজতে এদিন গৈছিলোঁ। সকাম এটা আছিলে, তাৰপিছত-তাৰপিছত বাৰু যোৱাই নাই। এই অসুবিধা কিবা-কিবি তেনেকে। খেতি উঠা পিছ ছত এদিন যাবহে লাগিব।
তাকেহে মোৰ যাবলৈ হোৱাই নাই। মই বোলোঁ ইহঁতৰ বন্ধ দিলে যাম বুলি ভাবি আছোঁ। বোলে এতিয়া এয়া বন্ধও দিলে। খেতি-বাতিও কৰিব হ'ল। ইঘৰ-সিঘৰ ৰুই আছোঁ। আমাৰ আকৌ হেৰি অ' লোৱা গৈছিলে এ অ', গৈছিলে ওচৰৰ ল'ৰা এটা সৈতে। গৰম বন্ধ দিছে যাবলে লা গে সেইকাৰণে গৈয়ে এৰাতি-দুৰাতি থাকি আহিলেগে।
মই সুধিছিলোঁ ছবছৰ একেবাৰে সৰুতে দেখাহে।
অ', যোৱাই নাই। তেনেকে যায় আৰু তাতে সোমাই থাকে। অলৈ-তলৈ সি নাযায় নহয়। ছোৱালী এয়া দহ বছৰ চলিয়ে আছে। ল'ৰা হেই তেৰ বছৰ হৈছে আৰু।
অ'-অ', ল'ৰা-ছোৱালী গাভৰুৱে হ'ব হ'ল দেখোন।
তাকে সি ডাঙৰে হ'লে আৰু।
উম।
ফুৰিবলৈ যায় আছে। তাকে কৈছোঁ যাম আৰু কোনোবা এদিনা ৰহ।
অ', হয়! খেতি পথাৰো মানে, চব কাম বোৰ হোৱাৰ পিছত যাওঁ। ঘূৰি ভাল লাগে ন'! আজৰি-আজৰি লাগে।
তাকে উপায় নাই নহয় এতিয়াতো আৰু যাবই লাগিব আকৌ এইবোৰ লৈ কালি গৰম বন্ধ স্কুল নোপায় যে
উম, আকৌ স্কুল খোলা পিছত নহব নহয় হৈ বাৰু সেইটো।
আজিকালি স্কুল ক্ষতি অ', স্কুল ক্ষতি কৰিব নোৱাৰি নহয়, এটেডেঞ্চ বিলাক দিব লাগে। ল'ৰা ছোৱালীয়ে আকৌ গাৰ্জেনটে স্কুল ক্ষতি কৰালে কৈ থয় দিব লাগে।
হয় বাৰু কোন স্কুলত পঢ়িছে ছোৱালী?
চৰকাৰী বাৰু এল পি স্কুল এখনত।
তি অ' ল'ৰা।
লৰাই বুঢ়া বহি অলপ অকণমান দূৰত মানে দুই কিলোমিটাৰ।
অ', ত' আৰু অ',
ছোৱালীৰ ওচৰতে আধা কিলোমিটাৰ
ছোৱালী ওচৰতে অ', ঠিকে আছে ওচৰতে ভালকে পঢ়োৱাই
নাই যে।
উম, হয় অ, বৰ দিগদাৰ নহবা আমাৰ ওচৰতে সেই নিকেতনৰ পৰা বেছি দূৰ নহয় আমাৰ আমি ভাবো টমটম চলি থাকে আমাৰ।
তাকে হ'ব দিয়া আকৌ কেতিয়াবা ফুট মাৰিবা।
আ, আ,
অ', হ'ব দিয়া তেতিয়াহ'লে আকৌ আহিবা।
অ', ঠিক আছে হ'ব উম, উম, হ'ব দিয়ক।